হেল্ল'? হেল্ল' অ' কোৱা? অ', ভালে লাগিছিলে।
ক'ত আছা?
মই হোৱাটছপত আহিলোঁ।
অ'।
অ', কি কৰি আছা?
এনে, গা ভাল নাই বহি আছোঁ।
অ', কি হৈছে নু, তোমাৰ কিবা গা বেয়া বুলি কোৱা শুনিছিলো কি হৈছে নো?
জ্বৰ, চৰ্দি এইবিলাকে বতৰৰ বেমাৰ।
দৰব-দৰব চৰব খাইছা নাই পিছে?
দৰৱ পাতি খাইছোঁ খোৱাটো। ভাল পোৱা নাই সম্পূৰ্ণকে।
অ', হলেও খাই থাকিবা।
মানে কি হয় ইমান ৰ'দ, মাজতে আকৌ বৰষুণ দি দিয়ে সেইটো কাৰণে
উম।
মানে বেমাৰ হৈছে আকৌ।
উম।
পিছে ভাত পানী খালা নাই?
খালোঁ-খালোঁ, খাই কিনে মেডিচিন চেডিচিন খাই বহি আছোঁ এতিয়া।
তোমাৰ ভাল ন?
অ', মুৰ ভালে।
অ', বাকী কোনে-কোনে আছা এতিয়া ডিউটিত?
ডিউটিত আহ আহিলোঁ, আ কিমান টুৱেণ্টি-টুৱেণ্টি গৰাকীমান হৈছে।
অ', অ'। তাৰপিছত ডিউটি কেতিয়া ছুটি হব?
ডিউটিটো চাৰিটা বজাটে ছুটি হ'ব।
অ, আজি ঘৰ যাম অ ঘৰত যাবা আজি শুনা ক এনেকুৱা মানে তাঁতৰ কথা পাতিম হা তুমি আৰু মই
ঠিক আছে কোৱাচোন,
বোৱা কটা তুমি তাত বোৱা নাই?
অ মই
মই তাত বও, অ লগাই থৈছা নেকি?
এতিয়া লগোৱা নাই মানে এতিয়া খেতি খেতি ছিজনটো তাৰপাছত এতিয়া মানে লগোৱা নাই খেতি যেতিয়া শেষ হ'ব ন তেতিয়া লগাম
অ খেতি কৰা ন তোমালোকে
উম কৰো
অ কি কি, তোমালোকৰ আছে নাই পিছে, আমাৰ নকৰোঁ।
অ নকয় নি?
অ কি কি খেতি কৰা আকৌ?
থিকে আছে, আমাৰ এই কি বুলি কয় -
হয় বৰা
লাহি, শালি, তাৰপিছত জহা আৰু কি বুলি কয় বৰধান বুলি কয়। উম আৰু কিবা ৰঞ্জিত ধান বুলি কয় এনেকুৱা এইবোৰে কৰে আৰু
অ
তোমালোকে কি চাউল কিনি খোৱা নেকি?
কিনি খাওঁ আমাৰ ফালে ধান ভাল নহয়
হয় নে
উম কৰে কৰাটো আমি নকৰো ক
অ অ মানে সেইফালে পথাৰ আছে তোমালোকৰ সেইফালে
আছে আছে
অ ডাঙৰ নদীহে আছেচাগে বুলি ভাবো
অ বিল আছেতো বহুত ডাঙৰ বিল এখন আছে
অ বিলতে কৰে মানে
বিল মানে বিলত নকৰে মাছ চাছ মাৰে মাছ মৰিয়াবোৰ
উম হু
মাছ মাৰি অ কিন্তু মাছমৰীয়া বোৰে সেয়াতে মাছ মাৰি মাৰিয়ে চলি থাকে
অ
উম
তাৰপিছত বাকী ঘৰত
ঘৰত আছে মাহতে এ এ কি বুলি কয় কি কি ব বোৱা তুমি এই চাদৰ মেখেলা বোৱা নেকি
মই অ চাদৰ মেখেলা বওঁ এই গামোচা মে খেলা তাৰপাছত কঁকাল মৰা
অ অ
তাৰপিছত আও কি কি হয় দেই আহ সেইবোৰে আৰু কিবা কিবি নিজৰ যিখিনি প্ৰয়োজনীয় বস্তু ঘৰত পিন্ধিব পৰাকে এনেকে বৈ লওঁ আৰু মানে কি হয় কিনি অনা কাপোৰখনতকৈ বৈ লোৱা কাপোৰখন বেছি মূল্য আছে যেনেকে
এখনেই হওক বা দুখনেই হওক ন বলেই কিনে কাটি শেষ হোৱাৰ পিছত ইমান ভাল লাগে মনটো বা ইমান নিজে বোৱা কাপোৰখিনি কিবা এটা বেলেগক দিবলো টান লাগে।
উম আৰু হেৰি বৈ কিনি পিন্ধি লোৱা খন বেছি ভাল আক পিন্ধিবলৈ।
উম। তাৰপিছত এ সূতাবোৰ
আমাৰ ফালে সূতা এতিয়াতো হলেই কেইবামাহো মই তাত বোৱা নাই ন তাৰপাছত কেনেকে নাচ তে জানো মই এতিয়া গম পোৱা নাই? ত আগতে মানে মই এনেকে ডাইৰেক্ট কিনি আনো যে দুই দুই কেজি ধুনীয়াকে। তাৰপিছতে টটেল পইচাটো দিওঁ আৰু কিন্তু এনে দে নচা বা এমুঠিত কিমান সেনেকে সেইটো গমেই নাপাওঁ মই।
অঁ ধোম চিষ্টেমে আনা নেকি?
অ অ মই সেনেকে আনো, সেনেকে আনো আৰু কেজি কেজিকে কিনি আনো।
অঁ অঁ। ধুম হলে কিনে কিজান সেই আশী টকীয়া বুলি কৈ যে যিটো
অ।
সেইটো চাৰে তেৰশ মান লৈক আমাৰ ফালে। তেৰ তেৰশ পঞ্চাশ টকা।
অ।
মই লগাই থৈছো ববলেহে টাইম পোৱা নাই গা ভাল নাই।
অ অ কি লগাই থৈছা?
কঁকাল মৰা চাদৰ দুযোৰ।
অ।
কিন্তু ব'বহে পৰা নাই গৰমহে যিডাল গাটো বেয়া।
অ অ আৰু হেৰি নহয় তোমাৰ ৰ'দত মানে কতৰ শালত বহুত কিন গলে ধৈৰ্যই নাথাকে দেই।
উম মইত
আৰু ইমানেই গৰম মানে থাকিব। বলে এনেই থাকিবলে গৰম উঠে আৰু তাঁত খ বব ত মোৰ কাৰণেটো অসম্ভৱ বৰ্তমান।
উমহু। তাৰপিছত এনেকৈ কঁকালমৰা লগাইছিলোঁ সেইখিনি কাটিলোঁ। কাটি কেনে তাৰপা তুমি বিক্ৰী কৰা নেকি বৈ কিনে?
নাই মই নিজিকো।
অ।
কি বুলি কয় এ নিজৰ কাৰণে বৈ লওঁ আকৌ মই বোৱা কাপোৰ
পিয়া লাগে ন।
এনেই লাগিলে এনেই লাগিলে কেতিয়াবা বিহু হলে বা কিবা হলে এদিনীয়াকে যদি আলহী আহে কৰ'বাত পৰা তেনেকেলে সেনেকে দি দিও খালি মানুহক ঘৰলে মানুহ আহিলে মানে আলহী আহিলে মানে
আ এনেই নিবিকো মানে।
অ ভূ টা আগৰ নিচিনা হৈ থকা নাই আগতে ইমান মানে পঞ্চাছ টকা ধৰা পঁচপন টকা ধৰা সিমান লৈছিলে এতিয়া চোৱা তেতিয়া পৰা এতিয়ালৈকে নব্বৈ টকা, আশী টকা হৈ গ'লগৈ আৰু দুদিনমান পিছত এশ টকা এশ দছ টকা হ'বগে।
অ অ আজিকালি যিকোনো বস্তুৰে দাম বাঢ়িলে অ।
চব দাম চব দাম একো কম দামত নপোৱাই তুমি? চব কিনাই হৈছে মানুহবোৰৰ। আগতেই চোৱা আগতে পলু সূতা, মুগা পলু সেইবোৰ পুহি পুহি সূতা কাটিছিলে এতিয়া সেইবোৰ দেখিবলৈ নাই। তোমালোকৰ ফালে এতিয়া বয় নববা এই চাদৰ?
এৰি চাদৰ আগতে আইতাহঁতে বৈ- ছিলে হা তাৰপাছত এ এতিয়া কিন্তু মই সেইটো দেখা নাই বাৰু।
আম মা ঘৰ ফালে আ মামী এজনীয়ে বয় দেই এতিয়া বৈ থাকে এৰি চাদৰ বয়।
উম।
নিজে কাটে সেই কয় ইমান ভাল দেখে কিন্তু কষ্ট আছে বহুত।
অ কষ্ট আছে আক এইবিলাক।
উঘা উ-
এ আমি নহয় শুনা আক তাত ব কিন্তু ইমান কষ্ট কাম বিলাক কৰিবলৈ বেয়া পাওঁ ডাইৰেক্ট ডাইৰেক্ট বওঁ মানে লগাও বওঁ ডাইৰেক্ট আমি কিনি সূতা সেনেক- হে ব কিন্তু এই সূতা কটা কিবা কৰা এইখিনি মানে কৰি পোৱা নাই আগ দেই মই।
অ অ আমনি লাগে ন।
আমনি লাগে আৰু লাহে লাহে লাহে লাহে মানে এ বহুতে নিজে ববলে অলপ এৰিয়ে দিছে আগত। কিনিবলে পাই ন আজিকালি দোকানত সেনেকা নিজে মানে অসমীয়া ড্ৰেছ বিলাক যে।
উম।
উম, যিখিনি প্ৰয়োজন হয় ঘৰত পিন্ধিবলে বা ওচৰত বিয়া কিবা হ'লে মানে খিনি মানে চব আজিকালি দোকানতে পোৱা যায় ন।
উম।
সেইকাণে কিছুমানে ববলে এৰিয়ে দিছে আও লাহে লাহে আৰু কিছুমানে মানে এনেকে এ হেৰি খুলি লৈছে মানে ডাঙৰকে ইণ্ডাষ্ট্ৰি হয় নাই? কাপোৰ সেনেকাকে বয়।
আগত ন এনেকাকে নাছিল ত নিজে বয়, নিজে কাটে, নিজে পিন্ধে আকৌ সেনেকুৱাকে চোলা চিলাই।
আগতে এনেকে কিনিব পোৱা নাযায় কিন্তু এনেকুৱা আমাৰ ড্ৰেছটোৰ যে। তাৰপিছত এতিয়াহে বহুত ওলালে আৰু কেনেকুৱা ডিজাইনৰ পিন্ধিবা আৰু তুমি ইমান ধুন- ধুনীয়া ধুনীয়া ওলাইছে ন।
উম। আগৰ ডিজাইনবোৰ হেৰাই গৈছিলে মাজতে আকৌ এতিয়া আগৰ ডিজাইনবোৰে এতিয়া নতুন ডিজাইন নিচিনাকে কে ওলাইছে, তুমি মন কৰা নাই ক?
অ অ অ অ কিন্তু মই যে ইমান এই যে বেছিকে অভাৰ অভাৰ ফুল দিয়ে ন তাৰপিছত মই ইমান ফুল থাকিলেও ভাল নালাগে, মোৰ চিম্পুলকে ভাল লাগে। অক- অকল এইটো উম মানে পাৰি এইটো পাৰি বুলি কয় ন আচলটো, তাত আচলটোত মানে দিলে যে মানে এ গাড়ী দিয়াত জেগাত দিলেই হৈ যায় মানে ফুল হওক কিবা কেচ
কে ভাল লাগে কিন্তু মানে মাজতো বৈ দিয়ে ন ফুল বাচি দিয়ে ন এটা টা দে ইমান কোনে বোৱা অ অ সেই সেইবোৰ মানে ইমানো মানে ফুল লগাবোৰ ভাল নালাগে।
গধুৰ গধুৰ লাগে ন।
উম মানে দেখি দেখি মানে কি হয় এ তুমি চাবা এ বহুত কেইবাজনীৰ মাজত যদি ফুল বচা মানে কাপোৰ পিন্ধা বহুত কেইবাজনীৰ মাজত যদি এজনী চিম্পুল কে থাকে ন কিন্তু সেই চিম্প পুল জনীয়ে কা চিম্পুল জনীক হে ভাল লাগে আকৌ মোৰ
অ হয় হয় মই যে কি হয় বেছি ডাঙৰ ডাঙৰ ফুল লগা বেছি চেলেম লগা বা ওলমি থকা কাপোৰবোৰ বেয়া লাগে কিবা জিনিক জানাক কোৱাবোৰ মোৰ যে এই বগা ধৰা পাতলা গুলপীয়া এইবোৰ কোমল কোমল কাপোৰবোৰ ন কটনৰ হওক যিবোৰ কোমল কাপোৰ সেইবোৰে ভাল লাগে, পিন্ধিও আৰাম আৰু
গৰমত ন এইবিলাক একদম ৰঙীন-ৰঙীন বোৰ পিন্ধিব মন নাই
উ
পাতল পাতল মানে লাইট কালাৰ বোৰে পিন্ধো
উম, সেইয়া আগৰ ডিজাইনবোৰ মাজতে হেৰাই গৈছিলে ধৰা এইবোৰ যে হাত ভৰ্তি মানে ব্লাউজবোৰ আগৰ দিনত খুব দীঘল দীঘলকে পিন্ধছিলে এটা মাজতে তেতিয়া হেৰাই গ'ল এনেকে পি পিঠি কতা ব্লাউজবোৰ ওলালে এতিয়া আকৌ ধৰা সেইবোৰ
আকৌ এই ভি গলাৰ ওলালে ন
এতিয়া ভি গ'লা ওলালে মানে আগৰ ডিজাইন বোৰকে এতিয়া মানে আকৌ নতুন নিচিনা হৈছেগে
কাপোৰবোৰ এ হেৰি
আৰু এতিয়া হেৰি কি বুলি কয় ল'ৰা ছোৱালী খিনি কিমান
ছোৱালীজনী আছে আৰু ঘৰতে আইতাকৰ লগত তো তোমাৰ
মই আমাৰতো ঘৰতে আছে বাৰু হাজবেণ্ড আছে আইতা আছে মইতো ইয়াত আহিলো
অ স্কুল যোৱা নাই ল'ৰাটো
স্কুল নাই এতিয়াতো গৰমৰ বন্ধ দিলে
অ অ আচ্ছা আচ্ছা গৰম বন্ধ দিলে পাহৰিছোৱে
উম উম তোমাৰ তোমাৰ ছোৱালীজনী স্কুল দিয়া নাই নি
নাই বয়স নাই হোৱা নো মোৰ ছোৱালীজনী এ অহাবাৰ দিম আও এতিয়া চাৰি বছৰ হৈছে
অ অ আৰু শুনা এ তিয়া হ'ব বাৰু ন এই মানে মই এই কামত আছো যে ইমানকে কথা পাতি থাকিবলৈ দিগদাৰ হয় আকৌ
অ ডিউটি কেতিয়া ছুটি হ'ব তোমাৰ
চাৰি বজাতে হ'ব
অ আকৌ কি